পালে
তাকি কি কৰি আছা?
এ আছো তুমি?
মই এনেিয় আছো।
খানা পিনা খালেহাই?
ভাত পানী কালো বাৰুতে তুমি?
ময় খালটোো আহ খেলিবলৈ যোৱা নাই? কলেজ গৈ আছো আহ।
উম, অ' তুমি এইবাৰ
আহ।
অ'
তুমি?
মই এইবাৰ তোমাৰ ছেকেণ্ড ফ্ৰে
অ'। ভালে ভালে। মাহতো ভালেই।
অ'। বাকী এতিয়া কি কি হেৰি মই কিবা কাম চাম কৰি আছ নে এনেই এনে আছা।
নাই নাই কি কাম কৰিব নো।
পঢ়ি আছ কিবা এটা কৰি থাকিব পাৰা।
কৰিব লাগিব অ' তাকে ভাবিছো। এনেই মুৰ্গীতে পুহো নেকি।
অ' পঢ়িব পাৰা মুৰ্গী তগী মই তোমাৰ গাহৰি পুহিম বুলি ভাবি আছো।
অ'। কাহৰ ফুবলে বৰ হেৰি না বৰ
উম, দিগদাৰ হয় বাৰু তে পইচা চইচা অলপ কিবা লোন চোনতিয়া মাহঁতৰ পৰা লৈ লওঁ নেকি।
অ'।
লৈ পেলাই বেছি নহয় দুই তিনিটামান গাহৰি আনি পেলাই
অ'।
অ'।
বাকীফালে খেলিব যোৱা নাই?
খেলিব তোমাৰ যোৱা নাই, তুমি গৈছা?
অ' নাই যোৱা তাকে ভাবিছো যাওঁ নেকি এপাক।
অ' এই কিমান দ খেলিবা খেলি কিন্তি আমনি লাগি যায়। আৰু বহুত গৰম বা দেখি দেখি কিচাৰ দেখোন এইকেইদিন কেনেকুৱা গৰম মাৰিছে।
অ', অ'। বাকী কোৱা।
অ'। বাকী তুমি ভাত তাত নিজে বনোৱা নে কৰ'বাত ৰুম চুমত
অ' ভাত নিজে বনাও।
উ, এতিয়া তুমি ৰুমত আছা নে নে মাহন্তৰ লগত আছা?
এতিয়া মই উমৰেছো। এই টাউনৰ মাজগাঁও।
এদিন পাৰেি চাৰি ক যামওঁ ওলাবা।
অ'।
তুমি অকলে থাকানে
অ কল ক
অ এদিন যাম দিয়া কৈ মেলি
অঁ
সেই মালিক চালিকটো একো উৎপাত চটপাত কৰিলে গালি চালিটো নিদিয়ে
নিদে নিদিয়ে সেয়া বে বস্তা খাব নাই বাৰু দজাত
সেই এইবিলাক নোৱাই নেকি
নমাই নোোৱাই
তাকে আজিকালি লৰা মানুহ কি কবা আৰু
উম সেইটো নাখালে নহয়
এইে নহয়
এ মইবিলাক নাখাওঁ
উম ভালে কৰিৈছা
এনেই এনে পইচা খৰচ
উম
এ
এই আৰু এইটো কি কয় কিবা এটা কৰি থাককা নিজে কিবা এটা কৰি থাককা পঢ়িও থকা
উম
এনেই তুমি কি বাইক ভাল পোৱা
মই তোমাৰ এই চব বাৰ ভাল পা আৰু
সেনেই তোমাৰ ড্ৰিম
চেইন তোমাৰ হিমালয়ন
অ
হায়াৰ বছা
অ
সেয়া
হিমালয়নখন বেয়া নালাগে কিন্তু ভালেই লাগে তোমাৰ লগত ভালেই লাগিব
উম
কিন্তু আমি একো সেইখন নাই আমাৰ কাৰণে ল'ব পাৰিলে আমি কখন পঢ়িব জানিবও লাগিব আকৌ
অ
তেল চল ভৰাব সেইবিলাক তেলতো আকৌ চাৰ্ভিচিং চাৰ্ভিচিং এইবিলাকতো বহুত পইচা লৈছেগৈ
আহ বহুত
সেইবিলাকে আৰু বহুত পইচা লয় এইবিলাক
উম এই আমি ভোজ তা খাব লাগছিল ন
ভোজা খাব লাগিছিল বাৰুতে
অ
সুচ্তা খাম ৰখা ভালকে খাম একদম ভালকে খাম আৰু
পোৱালিেটামান বেছিকৈ লৈ
অ
সে
বাকী ক'তো ফুৰিব ফুইব যোৱা নাই
ফুটবল চ এইব নাই যোৱা
এদিন যাম ওলাবা কৰ'বাত
উম তাকে পাবছো
এদিন যাম ওলাবা ময়ো লগৰ কেইটামান লৈ ল'ম তুমি কাৰোাৰ দুামানক লৈ ল'বা
অ
এতিয়া তুমি অকলে থাকা নে, লগৰ কেইটাৰ লগতে থাকা?
লগৰ এটা আবেল আহিব, এতিয়া মই ককলে আছো বাৰু
অ', আজিকালি লগৰ লগত থাকিবও নিদিয়ে, কি কবা দিনকাল দেখি যাই দেখোন। উ, এ, তোমালোকৰ সিফালে নহয় তোমালোকৰ সিফালে যে মই কিবা কিষ্টটা শুনিছিলো হয়নে?
আহ, এই ল'ৰাট পানীত পৰিলে।
অ', তোমালোকৰ ঘৰৰ ওচৰতে চাগৈ
আমাৰ ঘৰ ওচৰত নহয়, সেই অকমান দূৰ।
উম, এনেই কি হ'ল গম পোৱা নে কেচটো?
কেছটো মানে, ঘৰৰ মানুহে পানীত পেলাই মানে মাৰি পেলাই পানীত পেলাই দিছে।
অ', কি পাপি মানুহ দেখিছে এইবিলাক এইবিলাকক খুব ধলাই দিব লাগে আৰু ফাঁচিটো তোমাৰ উঠাই দিলে যে বহুত ভুল কাম কৰিলে
অ' সেইটোয়েতো
ফাঁচীটো ডাইৰেক্ট দিয়ে দিব লাগে।
অ',
এইবিলাক উঠাই বহুত ভুল কাম কৰিলে
স
বাকি
হয় সেয়া
ক'ৰবালৈ ওলাই যাম, ৰখা এদিন এইকেইদিনতে দেওবাৰ মানে যাও নেকি কৰবাত ওলাই
অ' ক'ত যাব নো
এই ৰঙাপাৰা ফালে যাম নেকি, এইখন কি বুলি কয় যে বুদ্ধিষ্ট টেম্পুল তালৈ ওলাই যাম তালৈ যাম দিয়া।
আহ
তালৈ ধুনীয়াকৈ ওলাই যাম, কিবা কিবি লৈ যাম
উম
তুমিও কাৰোবাক, দুটামান এ দুটামান তুমিও এতিয়া আৰু তোমাৰ লগৰতে কাৰোবাক লৈ লোৱা
অ'
মোৰ লগৰ দুটামানক লৈ ল'ম
অ', লগৰ কেইটা মানে ধেৰ হলে ভাল লাগে আৰু
ভাল লাগে, ফটো চটো উঠিও ভাল লাগে।
উম
এই বিন্দুগুৰি বজাৰখন এদিন যাম দিয়া, তাত বোলে ধুনীয়া ধুনীয়া কাপোৰো ওলাই বোলে
অ, '
উম, এদিন যাম, ধুনীয়াকৈ ওলাবাচোন
অ',
এনেই, তুমি এতিয়া কি কৰিম বুলি ভাবিছা
মই মই কি কৰিম, মই নিজে ভাবি নাই পোৱা
ঘৰতে কিবা এটা খোলা, আৰু লোকৰ এইবিলাক কৰি লাভ নাই আৰু তোমাৰ ইফালে তোমাৰ এইফালে বেংগলৰ চেংলৰ সেইবিলাক গৈ সেইবিলাক গৈও লাভ নাই ঘৰতে নিজে কিবা এটা কৰিব লাগে নিজৰ তাত গৈ তুমি কি কোম্পানী কাম এটা কৰিবা লোকৰ কথা শুনিব লাগিব কিবা শুনিব লাগিব।
অঁ'।
তাত কে ভাল নিজে কিবা এটা কৰি পেলাই ধুনীয়াকৈ থাকি নিজে কৰি থাকিব লাগে।
অ'।
মানে ইমানো ডাঙৰ নহয় সৰু বিজনেচ টাইপৰ সৰু সুৰা অকমান নিজে মানে চলি থাকিব পৰা আৰু নিজৰ দমত।
উম।
সেনেকৈ চলি থাকিব পৰা। বাকী তুমি আজি কি দি খালা ভাত?
মই দালি ভাজি ভাত।
উম, এই, এেনেকুৱা নৰ্মেল।
অ'।
কিমাননো মাছ মাংস খাবা।
উম। ব্ৰইলাৰাম-ব্ৰইলাৰ দাম কমিছে বোলো।
অ', কিমান হ'ল জানা নেকি?
এসত্তৰ অ', এনে কটা-কটা।
কটা।
ডেকা গাও।
সেনেকুৱে মানে এই ঘৰৰ কাৰণে আনিবলৈ বেয়া আকৌ ইমান দূৰ যাবা। তোমাৰ কিবা ভোজ চোজ হলে ভাল লাগে তেতিয়া আনিব আৰু ভাল।
ভাল লাগে অ'।
এনেই তুমি ঘৰ ঘৰৰ কাৰনে আধা কেজ বা এক কেজি ব্ৰলাৰ আনিব তুমি ডেকাৰ গাওঁ যাবা নেকি?
সেইটোৱেটো।
আকৌ এক আধা-আধা কেজি ব্ৰইলাৰ আনিব তালৈ আকৌ পঞ্চাছ টকা তেল পৰি যোৱা।
উম।
মানে ভোজ-ভোজ খালে সৰহকো মাংস লাগিলে তিনি চাৰি কেজি লাগিলে তেতিয়া ভাল আৰু।
অ'।
বাকী তোমাৰ এতিয়া বয়স কিমান চলি আছে?
বয়স মোৰ ওঁঠৰ।
ওঁঠৰ। ইণ্টাৰভিউ টাইম আহি গৈছে আৰু।
উম। সয়া, হা নাই দিয়া।
অলপ দৰি চৰি থাকিবা আৰু। মই নিজেও নদৰো বাৰু মানে এনেই দৈৰিলে ভাল আৰু।
অ'। সেয়া।
অলপ দৌৰি চৰি থাকিব লাগে।
উম।
নিজৰ দেহাটোও ভাল থাকে জিম-চিম কৰা নকৰা? অ', ঘৰতে থাকো কিবা-কিবি মাৰি থকা।
অ'।
এই এনেই জিমৰ হেৰি লোৱাতকৈ ঘৰতে মাৰিব লাগে।
উম। এনে জিমত গৈ এনেই পইচা কেইটা বৰবাদ।
এনেই পইচা কেইটা আকৌ আহ ইটো নাখাবি সিটো নাখাবি বুলি কয়।
উম। দিযয়া হ'ব দিয়া আৰু ন উম।
উম, ঠিকে আছে দিয়া।